অ' কোৱা।
অ' কোৱা, কোৱা।
কি খবৰ?
ভাল, ভাল। তোমাৰ কি খবৰ? চব ভাল।
অ' মোৰো ভাল। আছো ঠিকেই আৰু। অলপ দিন আগত মোৰ অলপ জ্বৰ উঠিছিলে, এতিয়া অলপ ঠিকে আছো এতিয়া। উম্ বাকী তুমি কোৱা?
মোৰ ঠিকেই আছে, এই জাস্ট ইমান বৰষুণ- চৰষুণ দি আছে। এই গৰম, গৰম পৰিছিল, তাৰপিছত এই বৰষুণ- চৰষুণ দিছে। পোৰা গাটো অকমান বিষাই আছে এইটোৱে।
অ' এইটো বতৰটো কিবা বেলেগ ধৰণৰ। মোৰো সেইদিনা আজিও ইমান গৰমতটো নাছিলে আৰু কালি পৰসিতো চাগে অলপ, অলপ বৰষুণ দিছে। নহ, নহ শনিবাৰ ন ৰবিবাৰ, ৰবিবাৰ আখাৰৰ ৰবিবাৰত দিছে ন বৰষুণ? সেইদিনা ৰাতিপুৱাৰ পৰা অ', অ' যোৱা অ' তাৰ পিছত সেইটোয়ে, সেইদিনা মই অলপ বাহিৰত ওলাই গৈছিলো, অলপ তিতিছো বৰষুনত। সেইদিনাৰ পৰা যে মোৰ গলত এনেকুৱা লাগি আছে যে কিবা মানে, কি কওঁ যে হেৰি কফৰ নিচিনা লাগি আছে মোৰ অলপ, গা-চা ভাল লগা নাই, একো কৰিব নোৱাৰো আৰু ইমান বেছি, অলপ খোজ কাঢ়িলে ভাগৰ লাগি যায় হেনেকুৱা আৰু। মন-চন ভাল লগা নাই। তোমাৰ এইটো, বতৰটোয়ে এনেকুৱা আৰু।
অ', অ' বতৰটো কাৰনে হয় আছে।
অ', বাকী কি কৰিছা?
বাকি এনো না একো নাই। জাষ্ট অফিচৰ পৰা আহিছো, এতিয়া বহি আছো।
অ' মই শুনিছ ছো আজি মালিগাঁৱৰ তাতে। নেটৱৰ্কৰ হেৰি হৈ আছে ন, প্ৰব্লেম হৈ আছে ন? বহুত দিগদাৰ হৈ আছ ছে তাতে বোলে হেৰি চলা নাই, অ'। নে'ট চলা নাই।
ক'ল লাগা নাই, বহুত প্ৰব্লেম চলি আছে।
জিঅ'ৰ কাৰণ, জিঅ' জিঅ' নেটৱৰ্ক
নাই নাই অকল জিঅ নেটৱৰ্ক এই প্ৰব্লেম হৈছে এয়াৰটেল প্ৰব্লেম হৈ আছে বাট এয়াৰটেলৰ ইমান হোৱা নাই বাট জিঅ', জিঅ'ৰ বহুত প্ৰব্লেম।
অ সেইটোয়ে উম এবাৰতো এতিয়া টো কামাখ্যা মন্দিৰত টো হেৰি অ এতিয়াতো অম্বুৱাচী মেলা চলি আছে ন
অ অম্বুবাচী মেলা চলি আছে
অ বহুত শুনিছো মইতো কেতিয়াও আহ বহুত মানুহ মই খালি মই এ এনে যে ইনষ্টাগ্ৰাম খুলিলে এটা দুটা ৰিলচৰ পিছত ভিডিঅ'ৰ পিছত অম্বুৱাচী মেলাৰ তান্ত্ৰিক এইবোৰ সেইবোৰ যে সিহঁত হেৰি কৰে নাচে এইবোৰৰ ইমান ভিডিঅ' চাই আছো সেইকেইদিন এইবাৰ কিন্তু বহুত মানুহ আছে এনেতো চববাৰ মানুহ আহে ন কিন্তু এবাৰ আৰু বেছিকে আহিছে নেকি মানুহ
অ মানুহ অকমান বেছি হিছে পূৰা বহুত জাগা পুৰা ন জাম চাম বহুত লাগে এতিয়া
অ সেইটোয়ে জামতটো লাগিব মালিগাঁও ফালে
এই দু টা তিনটা অ
টো মই সেইটোতো বাদে দিয়া এতিয়াতো বহুত দিন চলিব ন ত মইতো ভাবিছো এদিন এদিন যাম তাতে বহুত মানুহ থাকে ধাক্কা মুকি ইমান মানে অৱস্থা বেয়া হৈ যায় আৰু ইমান গৰম আৰু চেন্দেল পিন্ধিও যাব নোৱাৰা বহুতেতো এনে খোজ কঢ়ি যায় ত সেইটো চবৰে বেলেগ বেলেগ ধৰণৰ কিন্তু অ এইটোয়ে তান্ত্ৰিক বিলাক আহিছে অঘোৰি অঘোৰী তান্ত্ৰিক এইবোৰ আহি
অ গৰি বিলাক অ হৰি বিলাক আহিছে টো সিহঁতৰ আহ তোমাৰ পূজাটো ষ্টাৰ্ট হব আজি ৰাতিৰ পৰা
অ অ ভয়ো লাগে চাই অ পুৰা ৰাস্তাত পুৰা শুই দিয়ে ন একো অ একোতো নকৰে কিন্তু দেখিলে ভয় লাগে ন বহুত
এই ৰা ৰাস্তাত আগতে শুইছিলে এতিয়া আজিকালি অ এইটো আজি আজিকালি এইটো নে আজিকালি ৰাস্তাত খোৱাত টো বন্ধ কৰি দি সেতৰ চব এৰেঞ্জমেন্ত টো তোমাৰ তাতে কৰিছে ন কামাখ্যা ৰেলৱে ষ্ট ষ্টেচনত।
হয় নেকি তাতে বনাই দিছে নেকি?
তাতে অ' তাতে অ' তাতে টেণ্ট বনাই দিছে যাতে শোৱাৰ কাৰণে ভাত খোৱাৰ কাৰণে বাথৰুমৰ কাৰণে আৰু ৰাস্তা ৰাস্তাতটো তোমাৰ এইটো আছে ভাত অ', কি বুলি কয়, খিচিৰি দি দিব-দিব কাৰণে আৰু কোৱা।
মানুহো আছে।
অ', বহুত
অ', ঠিকে আছে। নহয় মানে যোৱা যোৱা বছৰ মই দেখিছো, অম্ববাচীৰ সময়তো বহুত ট্ৰেফিক জাম থাকে আৰু মানুহবিলাক চব ৰাস্তাৰ ফুটপাথৰ মাজত, ডিভাইডাৰৰ মাজত এনে কিবা, কোনোবা চাদৰ বা হেৰি পাৰি এনে এনে শুই থাকে আৰু ৰাস্তা বিলাক ইমান লে বেয়া কৰি পেলাই, এ, মানে কিবা কিবি খাব আৰু চব ৰাস্তাত পেলাব প্লেট-স্লেট গ্লাছ বটল এইবোৰ, ত' সেইবোৰ যোৱাবাৰতো তেনেকুৱা দেখিছো, কিন্তু এবাৰতো মই যোৱা নাই সেফালে, ত' মই ক'ব নোৱাৰো, বাট তুমিটো কৈছা এবাৰ ভাল এৰেঞ্জমেন্ট আছে, চৰকাৰে আমাৰ ভালকে চব হেৰি কৰিছে সিহঁতৰ কাৰণে বনাই দিছে, খানা চানা আহ
এৰেঞ্জমেণ্টটো ভাল কৰিছে এইবাৰ। এইবাৰ একো ইমানতো একো হোৱা নাই। কিন্তু যামটো নকবা বাপৰে-বাপ তোমাৰ, ৰাতিপুৱা ছটাৰ পৰা, দুটাৰ পুৰা পুৰিয়াটো টা বজাৰৈকে পুৰা জাম তাৰ পিছত যায় কিনে অকমান ৰিলেক্সেচন হয়।
সেইটোতো হয় সেইকাৰণে অলপ সোনকালে ওলাব লাগিব আৰুটো এই ৰবিবাৰটো তোমাৰ হেৰিয় পৰীক্ষা গ'ল ন নিটৰ সেইদিনাওটো ইমান জাম আছিলে নিটৰ পৰীক্ষাৰ দিনতটো জাম থাকে। সেইটোতো বেলেগ কথা আৰু অ', অ'। ত' সেইদিনা মই জুবোৰ জাম পাইছোঁ সেইটোতো হেৰি আক ক' মানে এই পে লিক যি হৈছিলে তাৰ পিছত এতিয়া টুৱেন্টি ৱান জুনত অ', ৰিএ জাম হৈছে ন' শুনিছোঁ এইবাৰ ফিজিক্সৰ পেপাৰ টান আহিছে বুলি। যোৱাবাৰো আহিছিলে চাগে ফিজিক্সৰ বা কোনটো কিন্তু এবাৰো আহিছে ফিজিক্সৰ পেপাৰ টান আহিছে, কি হ'ব অলপ টান থাকিলে ভালে তেতিয়া অলপ ক'ট অফ কম হ'ব নহ'লে আজিকালিটো চবে চছেভেন টুৱেণ্টিৰ ভিতৰত ছেভেন থুৱেন্টি পায়ে যায় তেনেকুৱা। তুমি এইটো দেখিছ, শুনিছানে প্ৰটেষ্ট যি চলি আছে কক্ৰজ জনতা পাৰ্টিৰ,
আহ শুনিছো শুনিছো আহ শুনিছো শুনিছো। এই আ তোমাৰ ইয়াতে ন
যন্ত্ৰ মন্ত্ৰ অ যন্ত্ৰ মন্ত্ৰ হ ক'বাত আগতেতো বহুত দেৰি দেৰি মানে দিন দিনকে কৰিছিলে এদিন এদিনকে কিন্তু এতিয়া যে চৰকাৰে শুনা নাই ৰেগিগনেচন দিয়া নাই ন সেই কাৰণে এতিয়া অ সেইদিনাৰ পৰা মানে আছে আৰু ৰাস তাতে খুুৱে, ৰাস্তাতে বহে দিনটো থাকে। মানে নুঠে আৰু মানুহ বিলাক যেতিয়ালৈকে, মানে সিহঁতে যি বিচাৰে সেইটো নহয়। এ'
অ এইটো হৈ আছে। সেইটো মই চাইছো মই ইমান ৰে ইমান প নাই,
তাকে মইতো সেইবোৰ পাই থাকো ন হেৰিত অ মানে নে ম মোবাইলতটো পাই থাকো ত' সেইটোয়ে চাও তেতিয়া সেইবিলাকে চাই আৰু কৈ আছো। তুমি সেইদিনা সেইটোৰ খবৰ দেখিছ। নে যে জুবিন গাৰ্গৰ যি ফ ত
কটোত নাই মই নাই নাই তটো মই দেখা নাই দেখা নাই মই দেখা নাই নাই একদম দেখা নাই মই শুনিছো কোনোবা। প কিন্তু তুমি জানা নেকি কি?
অ মানে মই, ত এনে ৰাতিপুৱা এনে ভিডিঅ' এইবোৰতো দেখা দেখা পাইছো হা ত' তাতে মানে এটা কোন কোনো এটা পেইণ্টাৰ আছিলে মানে যোনে হেৰি কলৰ চলাৰ মাৰে ন ৰাস্তাত। আৰু আজিকালি আমাৰ আহ হেৰি হেমন্তই কি কৰিছে, মানে হেৰি কৰিব। পাৰ্পল চিটি বনাব আমাৰ গুৱাহাটীোক পুৰা চাগে পাৰ্পল কালাৰ পেইণ্ট কৰিব সেইটো কাৰণে সেইটো যে অ মানে, অভাৰ বিজৰ তলত যি ফটো আছিলে বহুত ডাঙৰ সেইটো গুচাই দিছিলে হা কিন্তু কোনোবা সেইটোৰ ভিডিঅ' বনাই চচিয়েল মিডিয়াত দি দিছে হা তেতিয়াতো পুৰা মানে সেইটোতো ভাইৰেল হৈ গ'ল কি চবে মানে। সেই ৰাস্তাত আহি গৈছে কি কিয় জুবিন গাৰ্গৰ ফটো কিয় গুচাইছে কিয় গুচাইছে মানে পুৰা হাল্লা আৰু এ খোপা মানুহ ৰাস্তাত ত' মইতো সেইটো গম পাইছো যে দিনত হৈছে যেতিয়া আমি কলেজত আছিলো। ক্লাছত ত' কোনোবা মোক দেখাই যে চোৱা নাই এনেকুৱা এনেকুৱা হৈছে তাৰ পিছত দেখিছো তাৰপিছত মই ইমান ভবা নাই গধূলি কি হল মই মই বাগৰবাৰীৰ পৰা মই ভাবছো জোৰত যাম ত' বাছত বহিছো সাতটা বজাত পঢ়িছো বাছত তাৰপিছত ইমান মানে অলপ ছিক্স মাইলৰ পৰা ইমান যাম ইিমান যাম মই ভাবিছো কি হল একদম ডাউন টাউন এইবোৰ পোৱাই নাই একঘন্টা হৈ গল ডাউন টাউনে প নাই মই ভাবি আছো যে, কিয় ইমান! ইমান যাম কিহৰ কাৰণে সিমানতো কেতিয়াও যাম পোৱা নাই, তাৰ পিছত কোনবা মোৰ চাইডৰ এনে কথা পাতি আছিলে যে এই গনেশগুৰিত যে বহুত মানুহ মানে তাতে জাম কৰি ৰাখিছে আহ ব কাৰণ ত' গুচাই দিছি জুবিন গাৰ্গৰ কাৰণে, জাম কৰি ৰাখ খিছে। ত' আকৌ যেতিয়া আকৌ বনাইছে ন ফটো তেতিয়াহে মানুহে খালী কৰিছে আৰু, চবে সেইটো গান গাই আছিলে মায়াবিনী গান। গাই গাই ফটো বনাই আছিলে।
আচ্ছা অ' এইটোৰ কাৰণে। মই মই ইমান ডিটেইলটো শুনা নাই মই এইটো শুনিছো কিবা হৈছিল তাতে, কিন্তু এইটো, গম পোৱা নাছিলো।
অ' এইবোৰতো হ'বই ন আৰু শুনিছো যে কোনবা আহিব পান জাপানৰ চাগে
অ' এটো অ' এইটো কেনচেল কৰিছ
হয় নেকি।
অ' এইটো কেনচেল কৰিছে এইটো কেন এইটো বেছি দেৰি হোৱা নাই আৰু আজিয়ে কৰিছে কেনচেলটো কেনচেল কৰাৰ পিছত এ আগৌ পিছত এইটো ঘটনাটো হ'ল তোমাৰ এইটো কি বুলি কয় পূজাটো।
জুবিন গাৰ্গৰ, অ' আচ্ছা
মেলাৰ কাৰণে অম্বু বাচি সেইকাৰণে ট্ৰাফিক তোমাৰ পুৰা ডাইভাৰ্ট কৰিছে, এতিয়া জা জাপানৰ পি এম আহিলে আকৌ ট্ৰেফিক তোৰ সিটো এ টো কৰিব ডাইভাৰ্ট কৰিব। ত' এইটোৰ কাৰণে অ' এইটো কাৰণে বহুত প্ৰব্লেম হৈ যাব দুই তিন দিনৰ
অ' আমাৰ মানুহৰ কাৰণে অ'। সেইটোয়েই, কিন্তু মই সেইটো শুনিছো মানে মইতো কেই দিন মানৰ পৰা যেতিয়াৰ পৰা কলেজ খুলিছে মই গৈ আছো, মই চাওঁ যে ৰাস্তাত চব ফালে ঝাড়ু মাৰি আছে নতুন কে হেৰি কালাৰ কৰি আছে পেন্ট মাৰি আছ মই ভাবিছো ৱাহ ঠিকে আছে ইমান কিয় কৰি আছে পিছতহে গম পাইছো যে কোনোবা আহিব শুনিছো যে জাপানৰ প্ৰধান মন্ত্ৰী আহিব সেই কাৰনেে এইবোৰ কৰি আছে পাৰ্পল চিটি বনাই আছে বা ত শুনিছো যে পেন্ট কৰিব বা কিবা কৰিব পাৰ্পল কালাৰ। তো অহ
সেইটোৱে আৰু।
অ ঠিক আছে বাকি। ঠিক আছে অ। অ অ ঠিক আছে ৰাখো অ। অ